হেল্ল'
হেল্ল'
শুনিছানে
অ শুনি আছো আমাৰ ইয়াত জানানে ইমান ডাঙৰকে বৰষুণ দিছে
অ আমাৰ ইয়াতো দিব আৰু এতিয়া
অ বৰষুণৰ চুম আহিছে নেকি নাই নহয়
অলপ অলপ আহিছে ইমানো নাই বাৰু তুমি মোৰ মোৰ মাতটো ক্লিয়াৰ শুনি মোৰ মাতটো তো পুৰা সম্পূৰ্ণকে শুনি চালে ভালকে
অ শুনিছো
ঠিকে আছে বাৰু দিয়া বাকী কি কৰি আছা
মই এনে বিছনাতে পৰি আছো ওলাই গৈছিলো মানে কলেজলৈ গৈছিলোঁ তাৰ পিছত আহি ভাগৰ লাগিছে যে সেইকাৰণে বিচনাতে বোলো এনেই অলপ মোবাইল চাই পেলাই এনেই আছিলো
অ অ কলেজ খোজকাাঢ়ি যোৱা নে গাড়ীত যোৱা
অ কলেজ যে মানে আমাৰ অকণমান কলেজলে সোমাব লাগে সেইটো কাৰণে আধা গাড়ীত যাওঁ আধা খোজকাঢ়িয়ে যাওঁ
অঁ অঁ খোজকাঢ়িব লাগে দিয়া মানে স্বাস্থ্যৰ যত্ন ল'ব লাগে ন অঁ স্বাস্থ্য কাৰণে ভাল আৰু
এইটো বয়সত খোজ কঢ়া হয়য়ে কাৰণ ইমান মানে আৰু ক'ত আৰু আমাৰ এতিয়া ঘূৰি ফুৰা হয় ইফালৰ পৰা সিফালে বহি দিলে মানেহে শকত হৈ যায় কলেজৰ সময়খিনিত ক্ষিণ থাকেই মানুহবোৰ
উম হম মইও তেনেকুৱাই আছিলো হা মানে কলেজৰ টাইমত ইমানে খোজ কাঢ়ো ইমানে খোজ কাঢ়ো ন কলেজৰ পৰা অহা যোৱা মানে ত' তেতিয়া মানে বহুত ভাল আছিলে স্বাস্থ্য মানে ইমান শকতো নাছিলো ক্ষিনো নাছিলো মিডোলত মানে ভাল আছিলো আৰু ফিটো আছিলো ধুনীয়াকে
অঁ আচলতে খোৱা বোৱাও সময়মতে হয় যে কলেজ গলে মানে ৰাতিপুৱা খোৱা হয় আকৌ মানে টাইমটো, সময়তো একে, একে ছেম হয় থাকে যে
অঁ সেইটো কাৰণে বাকী এতিয়া ইমানতটো নাকাহো ন তেনেকৈ ঘৰতে থকা যায় তেনেকে কলেজ এৰাব মানে এতিয়া যি শকত হৈছোঁ ৰাম
অঁ খোৱাতো অলপ টাইম টে মানে সময়খিনি মিলাই মেলি ল'ব লাগিব তেতিয়া আকৌ ঠিক হৈ যাব আৰু
কিন্তু আমাৰ মানে আমাৰ কি কয় প্ৰাইম মিনিষ্টাৰে ভাল কৈছে যে চবেই নিজৰ মানে শৰীৰৰ যত্ন ল'ব লাগে হয়নে নহয় চবকে যো হা আসন কৰিব দিছে এক্সাৰচাইজ কৰিব দিছে এইটো ভাল কাম কৰিছে কিন্তু
হয় বাৰু কথাটো
আৰু কৰিব লাগেও দিয়াচোন আমাৰ খাদ্য পাতি ইমান বেয়া হৈ গৈছে হয়নে নাই
অ হয় অ যগা অকল মানে স্বাস্থ্যৰ কাৰণে বুলিয়ে নহয় মেডিটেশ্যন কৰিলে মনৰ কাৰণেও স্থিৰ থাকে মনো
অ তুমি যিমান মানে হেৰি এক্টিভ থাকিবা চাবাচোন তোমাৰ হিমান মনটো মানে ভালে থাকিব তুমি ভালকৈ ভাবিব পাৰিবা ভালকে কথা পাতিব পাৰিবা, তোমাৰ মানে তোমাৰ যদি কি কম, শৰীৰটো ঠিক থাকে তোমাৰ মনটো ঠিক থাকিব, পৰা মনটো ঠিক থাকিলে তোমাৰ চব ঠিক থাকিব, চাবাচোন। তোমাৰ চব কাম ধুনীয়াকে হৈ যাব হয়।
ধ্যনো মানুহে কৰিব লাগে সেইকাৰণে চাগে আসখনকো চাগে তিনিটা প্ৰকাৰত ভাগ কৰে। কিছুমানে স্বাস্থ্য স্বাস্থ্য কাৰণে কৰে মানে স্বাস্থ্য আসন কৰে
উ মানুহে একছোৱলী গোটেই কেইটাই কৰিব লাগে গম পাইছানে?
আমাৰ যে ধ্যান কৰাই নহয় হয়নে
হয় হয় এইটো কৰাই নহয় মানে আমাৰ হয় এইটো মানুহে আজিকালি নোৱাৰিছেগৈ কৰিবলৈ কাৰণ ছ'চিয়েল মিডিয়া ইমানেই মানে হেৰি হৈ গৈছে ন
বহুত প্ৰভাৱ পৰে ছচিয়েল মিডিয়াৰ পৰা উম
সেইকাৰণে আমাৰ মানুহে মানে ভালকৈনে শুব পাৰিছে খাব পাৰিছে আৰু মানে দুুনীয়াৰ বেয়া চিন্তাবিলাক আহে মনত
আচলতে চচিয়েল মিডয়া বুলি ক'লে কি কিছুমান ভাল দিশো আছে বেয়া দিশো আছে মানুহখিনিয়ে সৰুতে আচলতে মোবাইল দি দিয়া হয় যে আজিকালি ল'ৰা ছোৱালীক তাহাঁতি বেয়া দিশ খিনিও চাই ভাল দিশ খিনিও চাই সেইকাৰণে বেছিকে প্ৰভাৱ পৰাজিত
কিন্তু আমাৰ মান মানুহ বিলাকে কি কৰিছে বেছিকে মানে হেৰিটোহে লৈছে নি কয় বেয়া টো লয় ন বেয়া টো লোৱা কাৰণে কি হয় যায়গৈ আমাৰ মানুহবিলাকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে সেইটো কাৰণে
অ আৰু লগতে উম
হয় যদি আমি ভালকৈ ল'লোঁ হয় তেতিয়াহ'লে অলপ ইম মানে কি ক'ম সজাগতা হ'ল হয় মানুহবিলাক যে কেনেকে হা চব বস্তুৰে এটা লিমিট থাকে বুলি কয় ন
অ যিমান সুবিধা হৈছে সিমান বাৰু অনিষ্টও কৰিছে
বহুত অনিষ্ট কৰিছে দেই ছ'চিয়েল মিডিয়া সঁচাই বহুত অনিষ্ট কৰিছে মানুহ বিলাক বহুত শ্বৰ্ট টেম্পাৰ্ড হৈ গৈছে পটককৈ খং উঠে পটককৈ মানে হয় পটক মোৰ কয় যে মানুহৰ মনটো এক ছেকেণ্ডত সলনি হৈ গৈ যায়
সেয়া হয় বাৰু সেইকাৰণে চাগে যোগাসনটোক আজিকালি ইমান গুৰুত্ব প্ৰদান কৰিছে
দিছে বহুতেই কৰিছে আৰু কৰিব লাগেও
এতিয়া অ মই কৰা হয় বাৰু
অ
মানে অ ইমান সদায় কৰা নহয় কিন্তু মাজে সময়ত কৰা হয় আৰু কিন্তু আচলতে সদায় কৰিব লাগে আমাৰ আৰু এতিয়া সময়ৰো অকণমান খেলি মেলি নিচিনা হয় যে আচলতে নিজৰ কাৰণে মানুহে সদায় দহ মিনট এটা হ'লেও উলিয়াবই লাগে আমাৰ আৰু এতিয়া মানে মোবাইলৰ কাৰণে বুলিয়ে ক'ব লাগিব মোবাইলৰ পৰাই আৰু
অ আমাৰ থাকে গম পাই নে আমাৰ হাতত নিজৰ কাৰণে বহুত সময় থাকে কিন্তু আমি মোবাইলটোত দি দিওঁ ছ'চিয়েল মিডিয়াটোক দি দিওঁ তো সেইটো কাৰণে পিছত আমি মানুহক কওঁ কি আমাৰ তাত টাইম নাই আমি নিজৰ শৰীৰৰ যত্ন ল'ব নোৱাৰোঁ।
একদম।
ল'ব লাগিব সচাকে শৰীৰ যত্ন ল'ব লাগে। অ বহুত টাইম দিয়া হয়।
মোৰ মানে কেতিয়াবা কৰিব মন যায় কেতিয়াবা এনেকুৱা হয় মানে খাই দিয়া হয় ৰাতিপুৱা। অ মানে ক'বালৈ যাবলগীয়া। থাকে তেতিয়া খাই পেলাই আৰু কৰিবলৈ মন নাযায় যোৱাকে হয় আকৌ আহি পেলাই খাই পেলাই আকৌ কি মানে কৰিম আৰু আসন।
আবেলি আবেলি কৰি দিবা তুমি আবেলি কৰিবা তুমি। মানে মোৰ কি হয়। মোৰ মই সোনকালে উঠিব নোৱাৰোঁ ন। ত' সেইটো কাৰণে মোৰ মানে। মই ৰাতিপুৱা সময়ত মই একো আসন একো এক্সাৰচাইজ একোৱে কৰিব নোৱাৰোঁ ত' কি। মই সন্ধিয়া সময়ত যেতিয়া মই ওলাই যাওঁ মই যেতিয়া। কাঢ়িব যাওঁ তেতিয়া। তেতিয়াই মানে মই গোটেইখিনি কৰি দিওঁ আসনো কৰোঁ এক্সাৰচাইজো কৰি দিওঁ ত সেইখিনি মানে মোৰ। হৈ যায় আৰু হা স্বাস্থ্যৰ কাৰণে। ভাবিছোঁ মোৰ মতে আৰু দেই কিন্তু সকলোৱে কৰিব লাগে আৰু।
সেয়া আগতেতো য়গাৰ বা যোগাসনৰ কোনো নাম কোনো নাজানিছিল। ছিলে কি হয় ভালকে গমেই নাপাইছিলে। বেছি দিন হোৱা নাই তো এই বস্তুতটো মানে অহা। অহা মানে কেতিয়াবা তে আহিলে আদিম যুগৰ পৰাই আছে। ভগৱানৰ দিনৰ পৰা কিন্তু আমাৰ অসমত খুব। মানে প্ৰচ প্ৰচাৰিত হোৱা নাছিলে বস্তুতটো প্ৰচাৰ হোৱা খুব কম দিনহে হৈছে।
মানে এতিয়া কি হৈছে মানুহ বিলাক জাগ্ৰত হৈছে গম পাইছা আগতেতো আছিলেই আমি যেতিয়া স্কুলত আছিলো ন তেতিয়া তেতিয়াৰ পৰা আমাৰ স্কুলত মানে এ এটা ছাবজেক্টে আছিলে কি আসনৰ। ব্যায়ামৰ ত' আমাক কি কৰিছিলে অ। প্ৰত্যেক শনিবাৰে বা শনিবাৰে নহ'লে সোমবাৰে আমাক মানে এটা আসনৰ নহ'লে এটা মানে এক্সাৰচাইজৰ ক্লাছ দিছিলে। ত' আমাক মানে তাতে। কৰাই দিছিলে আৰু আমাৰ স্কুলখনত এনেকুৱা টাইপৰ আছিল ন। আমাৰ যোনবিলাক মাইথ'লজিকেল যোনবিলাক। আহ মন্ত্ৰ। হা মন্ত্ৰবিলাক থাকে সেইবিলাক আমাক শুওঁতে খাওঁতে প্ৰাৰ্থনা কৰোঁতে খোৱা টাইমত ভ ভোজন মন্ত্ৰ গাব দিয়ে। স সন্ধিয়া সময়ত। পঢ়াৰ আগত আমাক হেৰি গাব দিয়ে গাই আহ সৰস্বতী মন্ত্ৰ গাব দিয়ে ৰাতিপুৱা সময়ত গায়ত্ৰী মন্ত্ৰ গাব দিয়ে ত' সেইখিনি মানে গোটেই যগৰ যিমানখিনি আছিল ন গোটেইখিনি মানে কি লৈছিলে মানে সেইখিনি বস্তু মানে সংযুক্ত হৈ আছিল তাৰ লগত গম পাইছানে
হয় বাৰু আমাৰো স্কুলত এটা বিষয় আছিল য়োগাৰ
উম
একেবাৰে সৰুৰ পৰাই দিয়ে আচলতে প্ৰথম শ্ৰেণীৰ পৰাই দিয়ে সেইটো কাৰণে অলপ য়োগা বিষয়টো সৰুৰ পৰাই গম পাইছো আৰু
অ আৰু ভালো দিয়াচোন তেতিয়া একদম এফালৰ পৰা মানে এটা আসনৰ পৰা গোটেইখিনি আসন জানিছিলোঁ এতিয়া মানুহবিলাকে মানে পাহৰিয়ে গৈছিলে চাবাচোন
হয় বাৰু কথাটো কিন্তু যোগাসনৰো খেল হয় দুটা প্লেটফৰ্ম আছে বস্তুতোৰ কিছুমানে স্বাস্থ্যৰ কাৰণেটো‌ কৰেই আজিকালি সকলোৱে কিন্তু বহুতে খেলিবলৈ বিচাৰে যিখিনি এই মানে প্ৰতিযোগিতামূলক হিচাপেও তাহাঁতি
অ লয় কৰে আজিকালি বহুতে ইষ্টি- টিউত খুলি লৈছে
অ হয় কথাটো
কাৰণে য়োগাৰ কাৰণে মই জনাত ঋষিকেশ ঋষিকেশ ঠাইতটো ভাল বুলি শুনিছোঁ তাত তাত মানে বহুত
অ ঋষিকেশত আছে নাচিকত আছে আমাৰ গুৱাহাটীতে আছে অসমতে ইমান ধুনীয়া দ দুটা চেণ্টাৰ অ ডিপ্ল'মাৰ দুটা কাৰ্য কাৰ্যালয় আছে
আছে মানে উঅগাৰ বহুতকেইটা ভাগ হৈ যায়গ চাবাচোন তুমি মেডিটেশনৰ ফালে যাব পৰা পেই হিলিং যোনটো কয় হ থেৰাপিৰ ফালে মানে ব তুমি যদি বিচাৰা মানে য়োগাত তোমাৰ ধুনীয়াকে এটা তুমি ধুনীয়া মানে তোমাৰ কেৰিয়াৰ বনাই ল'ব পাৰা আৰু
হয় আজিকালি পাৰি পৰা যায় ডিপ্ল'মা কৰিব লাগে
হা তুমি নিজেও ফিট থকা আনকো ফিট ৰখোৱা তোমাৰ সেইটো দ্বাৰ কিবা এটা হ মনৰো শান্তি তোমাৰ কিবা এটা হা আই এটা অ আই এটাও আহি আছে তোমাৰ মানে গোটেইখিনি ভালে থাকে আৰু চব
হয় বাৰু কথাটো
আহ
কা তুমি ভাবিছা নেকি যোগাৰ ওপৰত ডিপ্ল'মা লোৱাৰ কথা
মই ভাবিছিলোঁ এতিয়ালৈ আৰু মই ভাবা নাই প্ৰথম ভাবিছোঁ মই নিজে মানে অলপ শিকি লওঁ
অ কিন্তু ডিপ্ল'মা বস্তুতত সকলো খিনি বেলেগ য অকল যে প্ৰেক্টিকেলি কৰিব লাগিব তেনেকুৱা নহয় মানে তাত পঢ়ায়ো অ ৰামায়ণৰ কথা থাকে মহাভাৰতৰ কথা থাকে অস্ত্ৰাংগয়গৰ কথা থাকে আয়ুৰ্বেদ পঢ়ায়
অঁ অঁ সেইটোৱে তুমি কি ভাল পোৱানে মাই যোনখিনি মানে মাইথলজিকেল যোনখিনি ক
অ মই ভাল পাওঁ মনটো বহুত অ মানে তাৰে তোৰ গোটেইখিনি মনাৰেখ নাই নেকি এইটো মনত আছে বাৰু যিহেতু স্কুলত মানে স্কুলৰ পৰা শিকাই আছিল আৰু মই অঁ
ঠিক আছে দিয়া ৰাখিছোঁ হা
থিক আছে